অ' ভালে আছেনে?
অ হয় আছো। আপুনি ভালে আছে?
মই আছো। আছো।
মানে আজি মই আপোনাক এই শৈশৱ কালৰ বিষয়ে আলোচনা কৰিবলৈ ফোন কৰিলোঁ
ঠিক আছে। কওক আপুনি
শৈশৱ হ'ল মানুহৰ জীৱনৰ আমন এক সময় যেতিয়া তাৰ মন নিৰোজ, সৰল আৰু চিন্তামুক্ত থাকে।
হ সেইটোতো হয়য়ে। শৈশৱ কাল বহুত ধুনীয়া আছিলে ন। আগৰ কথাবোৰ মনত পৰিলে বহুত ভাল লাগে।
হয়। হেল্পো হয়। কিমান যে ভাল আছিলে ন?
তেতিয়াহ'লে এই বিষয়টোত খুব ভাল লাগিছে। সুন্দৰ বিষয় হয়। মধুৰ সময় আছিল। সেইবোৰ। আগৰ দিনবোৰ।
তাকে। সেই জীৱনৰ এতিয়া মধুৰ আৰু স্মৰণীয় পৰ্যায়
উম একচুৱেলি শৈশৱ হ'ল মানুহৰ জীৱনৰ এনেকুৱা এটা সময়, যেতিয়া মানে সেইবোৰ বস্তু নিৰ্দিষ্ট সৰল হৈ থাকে। চিন্তামুক্ত থাকে।
তুমি শৈশৱ কথা ভাবিলে প্ৰথমতে কি মনত পৰে?
মোৰ বন্ধুবোৰৰ লগত খেল-ধেমালি কৰা। স্কুলৰ দিনবোৰৰ আৰু পৰিয়ালৰ লগত কটোৱা সময়খিনিৰ কথা মনত পৰে।
মোৰো একেদৰে শৈশৱ প্ৰতিটো দিন যেন নতুন আনন্দ লৈ আহিছিল।
হয়। সেই চব কালত মানে শিশুবোৰে পৃথিৱীক নতুন দৃষ্টিৰে দেখিছিলে আগতে। শৈশৱ কালটো সেনেকুৱাই আছিল শিশু কালি
হয়। তাঁহাতৰ মাজত আহ- কৌতুহল খুব বেছি থাকে। প্ৰতিটো বস্তুৰ বিষয়ে জানিবলৈ বিচাৰে। নহয়নে বাৰু? আমাৰো থাকিছিল ন। আমিও প্ৰতিটো বস্তু জানিব খুজিছিলোঁ। সৰু-সুৰা কিবা দেখিলেও বা কিবা হ'লেও মা দেউতাক গৈ পিনে সুধিছিল এইটো কি এইটো কি।
উম, সেইটোৰ কাৰণে শৈশৱ ফালৰ পৰা শিক্ষা আৰম্ভ হয় বুলি কয় মানুহে।
হয়।
উম,
এইকাৰণে শৈশৱ পৰা পৰিয়ালৰ ভূমিকা শৈশৱত কেনে।
পৰিয়ালৰ ভূমিকা এতিয়া মানে আটাইতকৈ গুৰুত্বপূৰ্ণ বুলি কম মই মা দেউতাক মানে মা দেউতাক আৰু সিহতৰ ভাল অভ্যাস বিলাক নীতি নাট্যকতা সেইবিলাক জীৱনৰ মূল্যৱান মানে মূল্যবান বা মূল্যবোধ সেইবোৰ বস্তু শিকায় শৈশৱ কালত।
হয় তেনেহ'লে পৰিয়াল হ'ল শিশুৰ প্ৰথম বিদ্যালয় হয়নে।
নিশ্চয় - নিশ্চয় শিশুৰ প্ৰথম পৰিয়ালৰ পৰাই কথা বতৰা আচাৰ ব্যৱহাৰ সেইবোৰ চব মানে পৰিয়ালৰ পৰাই শিকা যায় ন। তো সেইটোৱে নিশ্চয় হয়। উম,
স্কুলৰ পৰাতো শিকে তে স্কুলৰ ভূমিকা কেনেকুৱা।
স্কুলত হ'ল মানে শিশুৰ মানে দ্বিতীয় ঘৰ স্কুলখন হল তাত শিশুৱে পঢ়া লিখাৰ লগতে মানে আচাৰ ব্যৱহাৰ আৰু বেলেগ - বেলেগৰ মূল্যবোৰ শিকে আৰু।
হয়। মানে প্ৰথমতে ঘৰৰ পৰা যোনখিনি সয়া ষ্টাৰ্টিং ফেজ খিনি থাকে বা মানে আৰম্ভণিৰ সেইখিনি জানিব লগা থাকে জৰুৰীেই। লভিকেত তাৰপিছত স্কুলত মানে বাকীখিনি ন হয়নে।
দুটাই একদম সমানে মানে গুৰুত্বপূৰ্ণ হয় শিশুৰ ঘৰ- ঘৰৰ পৰিৱেশ আৰু মানে স্কুল।
হয়। বন্ধুও বি পায়। তাতে গৈ
উম,
লগ বন্ধুতো পাইম বন্ধুৰ লগত কটোৱা সময় শস্য বৰ আহ, আটাই সুন্দৰ। অংশ নহয়নে।
উম, হয় - হয় - হয় বন্ধুবোৰৰ লগত খেলা হাহি ধেমালি আৰু বিভিন্ন অনুষ্ঠানত মানে অংশগ্ৰহণ কৰা স্মৃতি আজীৱন মনত থাকি যায় ন। আমাৰ যেনেকে আমি আগৰ দিনত মানে যেনেকুৱা কটাইছিলো কামবিলাক তাৰপিছত কিছুমান অনুষ্ঠানত একেলগে মানে অংশগ্ৰহণ কৰিছিলো সেইবোৰ কথা এতিয়াও মনত পৰে ন। যেনেকে স্কুলত কিবা ফাংচন হলে আমি খেল ধেমালি নাচা বগা একেলগেতো কৰিছিলো ন সেইবোৰ কাল ক'ত আৰু ঘুৰাই পাম আৰু।
তাকে মোৰো কেতিয়াবা মনত পৰে ইমান বেয়া লাগে ভালো লাগে বেয়াও লাগে। লাগে যে আকৌ এইটো কাল ঘূৰাই নাপাও তেনেকে পাৰ
সেইটোৱে - সেইটোৱে।
তুমি ভাবানে এইটো ভাল পৰিৱৰ্তন।
আগৰ মানে আহ, কোনটোৰ কথা কৈছা তুমি?
মানে যোনখিনি এতিাত কি বুলি কও এই নতুন ধৰক জেনেৰেশ্যনটোৱে আহিছে ন। সিহতৰ যে এতিয়া খেল ধেমালি বাদ দি যাওঁ, ক অনবৰতে ফোনতে থাকে আমিতোত তেতিয়াতো নাছিলে ন আমাৰ সময়ত ইমান নামতো কি খেল-ধূল কৰোঁতে সময় কটালোঁ, আজিকালি ল'ৰা ছোৱালীটো গেমতে বেছি সময় কটাই তুমি ভাবানে এইটো ভাল পৰিৱৰ্তন?
একদম নহয়। কিছুমান ক্ষেত্ৰত ভাল হ'ব পাৰে, মানে ইন্টাৰনেট যদি ভাল ভাল হিচাপত ব্যৱহাৰ কৰে পঢ়া শুনাৰ কাৰণে এইটোতো বহুত ভাল কথা কিন্তু আগত যেনেকি আমি খেল ধেমালি বাহিৰতে থাকিছিলো দিনতটো, ঘৰত মানে আহিব নোখোজো এতিয়া মানে ল'ৰা ছোৱালী বোৰৰ ওল্টা হৈছে। সিহতে আকৌ বাহিৰত মানে থাকিব নিবিচাৰি ঘৰত আহি কেতিয়া ফোনটো চাম, ইন্টাৰনেটত কেতিয়া হেৰি কৰিম, কেতিয়া গেম খেলিম সেইবোৰতে থাকে, ত' সেইবোৰ হ'লে মানে মানুহৰ খেল ধেমালিটো নোহোৱা হ'লে মানুহৰ এক্সাৰচাইজটো নোহোৱা হ'লে মানুহ দুৰ্বল হৈ যায় ন ভিতৰুৱা ভাৱে। সেইটো কাৰণে সিহঁতৰ আজিকালি বেছি বেমাৰ-চেমাৰ দেখা দিয়ে। অ সেইটোৱে আৰু।
তেনেহ'লে শস্যৱৰ অভিজ্ঞতায়ে মানুহৰ ব্যক্তিত্ব গঠন কৰে।
হয় হয়, বক্তিত্বটো মানে গঠন কৰিবয়ে।
উম।
উম।
শৈস্যৱ। অ, এতিয়াই ভাল দিশ বুলি তুমি ভাবানে?
শৈস্যৱ ভাল দিশ বুলি ভাবোঁ। শৈস্যৱটোতো ভাল দিশে হয় মানে মানুহৰ চবতকৈ গুৰুত্বপূৰ্ণ এটা দিশ হয়, য'ত মানে কি আৰু সেইখিনিৰ পৰাই চব ষ্টাৰ্ট হয় মানুহৰ জীৱনটো সেইটোৰ পৰাই ষ্টাৰ্ট হয়।
অ।
ঘৰৰ মানে, হুম
হা?
ক'ক ক'ক।
মোৰ মতেতো পৰিয়ালৰ লগত কটোৱা সময় আৰু বন্ধুবোৰৰ লগত আনন্দ ভাগ বতৰি কৰাটো এক আটাইতকৈ মূল্যৱান।
উম হুম, চবৰে কাৰণে সেইটো মূল্যবান। পৰিয়ালৰ লগত থাকি বহুত কথা শিকা যায়। মানুহে মানে একেলগে মানে মানে আগৰ নিচিনা যুগটোয়ে নোহোৱা হৈ গ'ল ন'! আগতে যেনেকে একেলগে মানে চব কিবা এটা মানে কাম কৰাৰ আগতে পৰিয়ালৰ লগত আমি আগতে সুধিছিলো মা দেউতাহতক। এতিয়া মানুহ বিলাকৰ কি হৈছে বাচ্ছা বোৰে নিজৰ মানে নিজৰ পৰিয়ালৰ ডিচিচন বিলাক লব পৰা হৈ গৈছে মানে শিশু কালি আগৰ নিচিনা হৈ থকা নাই বহুত পৰিবৰ
মানে আগৰ দৰে যেনেকে আমি মা, দেউতাক সন্মান কৰিছিলো, সন্মান কৰিব মানে নাজানে।
অ, সেইটোয়ে একদম মানে বহুত ক্ষেত্ৰত মানে কিছুমানে সন্মান কৰা হয়। বাট কিছুমানৰ নহয় আৰু ত মানে যেতিয়া আমি আজিকালিৰ যুগৰ ল'ৰা, ছোৱালীক চাওঁ আগৰ দৰে আগৰ মানে আগৰ কালৰ লগত আজিকালি ল'ৰা-ছোৱালীক যেতিয়া তুলনা কৰো, তেতিয়া মানে বস্তু বোৰ বহুত বেলেগ ধৰণৰ হৈ মানে ভাবিব নোৱাৰা হৈ যায় যে আগতে আমি কেনেকে মানে, মানে আহিছিলো। মানে আগৰে পৰা কেনেকে সৰুৰ পৰা ডাঙৰ হলো আৰু এতিয়া ল'ৰা- ছোৱালীবোৰে কেনেকে সৰুৰ পৰা ডাঙৰ হ'ল মানে ধৰিব নোৱাৰা হৈ গৈছো আৰু বস্তুখিনি। উম, উম। উম।
হয়, এই সময়ৰ শিক্ষা আৰু স্মৃতিয়ে আমাৰো ভৱিষ্যত জীৱনত পথ, পদ প্ৰদৰ্শন কৰে।
উ'ম, সেইটোয়ে মানে বহুত খিনি কথা বদলিছে, আজিৰ হেৰিত যুগত মানে আগৰ দিনবলাকৰ কথা মনত পৰিলে বহুত বেয়া লাগে, কেনেকে আগতে আমাৰ পৰিয়ালৰ মানুহবোৰে বন্ধত থাকিলে স্কুলৰ ভেকেচন দিলে চব দিলে সিহতে আহিছিলে আমি একেলগে দিনত মানে দিন ৰাতি কটাইছিলো। একেলগে খেল- ধূল কৰিছিলো বাহিৰত থাকো দিনতটো মাহঁতে মাতি, মাতি আকৌ ঘৰত আনিব খোজে। আমি নাহিছিলোৱে তেতিয়া। । এতিয়া কি হৈছে? গোটেইবোৰে গোট খাই পিনে একেলগে ফোন চাব, খেল -ধূল কৰিব ঘৰৰ ভিতৰতে আৰু চব খিনি আৰু।
এইটো নাই আ' অলপমান বেছিকৈ কৰোঁ। আহিছোঁ যেতিয়া এইটো ঘৰত যাওঁ, সেইটো ঘৰত যাওঁ অলপমান খবৰ পাতি লওঁ। কিন্তু নিজে নিজৰ দুুনীয়াত মজ মগন হৈ থাকে। সেই মানুহবিলাকে ফোনতে
মানুহৰ মানে মানুহৰ লগত মানে কথা- বতৰা কমি গৈছে। আগৰ দৰে মানে শিশু কালত আমি কি হৈছিলে? কেতিয়া আনৰ ঘৰত যাব পাৰিম, খাবলৈ পাৰিম। ফুৰিব পাৰিম, সেইবোৰ আমি চিন্তা কৰিছিলো হ। যুগত মানে কি মানুহ বিলাকে এই ক'তনো যাম ঘৰতে- ঘৰতে থাকো।
হয়, আকৌ বিৰাট গৰম কষ্ট হ'ব নাযাওঁ। কিন্তু এইটো ভবা নাই যে ফোনত যে বহি থাকিলে কিমান যে পিছলৈ ৰোগ হোপা উলাই।
হানিকাৰক হু'ম।
চকু যা ব।
উ'ম আগতে এগোট খাই আমি শিশু কালত মা- দেউতাহঁতৰ লগত ককা- আইতাহঁতৰ লগত একেলগে বহি খোৱা মেলা কৰিছিলো। একেলগে খাইছিলো। এতিয়া -যেতিয়া চাও ল'ৰা ছোৱালী বিলাকে উ'ম
টো ফোনটোকে চাই থাকে।
সেইটোৱে আজিকালি একেলগে যে বহি একগোট খাই গোটেইবোৰে একেলগে খাম আজি সেইটো কথাও যে চিন্তা কৰিব সেইটোও নাই। মানে সিহঁতে মানে পিছতকে খাম একেলগে নাখাওঁ ভোক লগা নাই। এনেকুৱা টাইপৰ আৰু আগতে কেনেকুৱা ভাল লাগিছিলে ন আমি টকাতে কেনেকুৱা কিমান -কিমান বস্তু পাইছিলো। আগৰ যুগত। এতিয়াতো এনেকুৱা হৈছে যে- উ'ম সময়মতে সময়ৰ কাম নকৰে ৰাতি দেৰি কৰি শুব। আমি আগতে শুব পালে একো নালাগিছিলে। আৰু আজিকালি বাপৰে।
বাছ খেলিম আৰু শুম, খাম সেয়ে।
উ'ম।
এতিয়া বাছ ফোন চাব পালেই হ'ল আৰু
সেইটোৱে শুব- শুব মানে আমি আগতে শুবৰ কাৰণে পাগল আছিলো। আৰু আজিকালিৰ যুগত মানে সিহঁতে শুব নোখোজে ন। গোতেই দিনে -ৰাতি মানে সাৰেই যেন থাকিব নিশাচৰে থাকিব। তেনেকুৱা আৰু
ধন্যবাদ আজি শৈশৱকালৰ বিষয়ে আলোচনা কৰি খুব ভাল লাগিল।
মোৰো খুব ভাল লাগিল। ধন্যবাদ দিয়ক।